হেল্ল কি কৰিছা?
এ এনে আছো, তুমি?
মইও এনেই আছো। ঘৰতে নে?
মই তোমাৰ ঘৰত নাই। মই আহিলো বোকাখাট মানে ইয়াত তে তোমাৰ বৰ হবা ভাওনা আছে বাহঁতৰ তাত মানে মোৰ ককা আগৰ বাজনী ইয়াত বিয়া হৈছে ন বোকাহাটত।
অ।
চ ইয়াৰ কাৰণে ইয়াত ভাওনা চাবলৈ আহিলো মানে আজি।
অ ফুৰিব গৈছা মানে?
এনে ভাওনা চাই পাইছা নাই আজিলৈকে?
পাইছো, কি ভাওনা চাই নাপাম নেকি?
অ। ন কিছুমান কিছুমান নাযায় ন ভাওনা-চাওনা চাবলে সেইকাৰণে সুধিলো।
অ।
কিছুমানে ভাওনা মানি ভাওনা বুলি ক'লে আকৌ ইমান ভাল নাপায় কিছুমানহে ভাল পায় দেই। তুমি গম পাইছা নে এইটো কথা?
অ মই বাৰু ভাল পাওঁ নে নাপাওঁ নাজানো, কিন্তু ভা ভাওনা চাই পাইছো।
অ-অ-অ বুজি পোৱা নাই মানে কি কয়? কি নকয় এইবোৰ বুজি পোৱানে নাই? নে এনেই চোৱাগেহে?
বুজি কিয় নাপাম? অলপ অলপ পাওঁ আৰু কিন্তু ইমানো নাপাওঁ কিন্তু দেই সঁচা কথা ক'বলে গ'লে।
অ এতিয়া ক'ত ঘৰতে আছা নে তেজপুৰত আছা?
ঘৰতে আছো।
অঅ, তুমি এতিয়া এই তেজপুৰত কি পঢ়ি আছা?
মাষ্টাৰছ কৰি আছোঁ
অ হিন্দীত ন
ইয়েচ হয়
অ তুমি ডিগ্ৰী টো কিহত হিন্দীতে আছিলে নেকি?
অ ডিগ্ৰীটো হিন্দীতে আছিলে
অ এন চি চি এন চি চি তোমাৰে তোমাৰ তোমাৰ এ চি চি আছে নেকি নাই ন?
নাই নাই
অ হিন্দীটো ললা যে কি কি তুমি হিন্দীটো লৈছা ন সেইকাৰণেই ভাবিছোঁ কিবা দিফেন্সৰ ক্ষেত্ৰত কিবা মানে ৰাপ আছে নি তোমাৰ যাবলৈ মানে ইচ্ছা আছে নি সেইকাৰণে সুধিলো
বুজি নাপালো হিন্দী আৰু ডিফেন্সৰ মাজত মানে কানেকচনটো কি বা
ত হিন্দী আৰু ডিফেন্সৰ মাজত কানেকশচনতটো এইটোয়ে মানে হিন্দীটো চিল কৰিছা ন কিছুমান মই ডিফেন্সত হিন্দী মানে হিন্দীটো মানে বেছি মানে অলপ হেৰি থাকে ন কি বুলি কয় তোমাৰ তোমাৰ হিন্দীটোৱে মেইন ন তোমাৰ অ হিন্দীটোৱে লাগেই ন মানে ডিফেন্ঞ্চত সেইকাৰণে বোলো তুমি হিন্দীটো চিলেক্ট কৰিলা আৰু বহুত চাকৰি ওলায়ো হিন্দীত হিন্দীটোৰ তোমাৰ ডিফেঞ্চত বা ইণ্ডিয়ান চেন্ট্ৰেল গভমেণ্ট গভৰ্মেণ্টত ওলাই
বাট মই সেইটো নাজানো বাত মই প্ৰফেচাৰ টিচাৰ হ'বৰ কাৰণে হিন্দী লৈছোঁ বাৰু এতিয়া গম পাইছোঁ ডিফেন্সৰ লাইনতো হিন্দী দৰকাৰ হয় বুলি অলপ অলপ জানো বাৰু সেৰিটো ফাইদাটো আছে বুলি
উম বি এড বি এড কৰিবা নেকি ইয়াৰ ৰ পিছত ইয়াত বি এড কৰিবা নেকি ইয়াৰ পিছত
বি এডটো কৰা ধান্দা নাই হেৰি পি এইচ ডি কৰা ধান্দাটো আছে
অ অ তুমি মানে ইউনিভাৰ্চিটি প্ৰফেচাৰ বনিবা মানে
অ ভাবিছোঁ কি হয়
আ, পি এইছ ডি কৰি -পি এইছ ডি কৰি -পি এইছ ডি কৰি থাকিলে পইচাওঁ পাই থাকে নহয়
অ', চেন্ট্ৰেল ইউনিভাৰ্চিটিত কৰিলে পায়।
অ চুকা ছোৱালী আও কথাই বেলেগে
অ মই জনাতো তুমি চাকৰিয়ে কৰি আছা নেকি
মই বাৰু কৰি আছো মই প্ৰাইভেট চেক্টৰত হে কৰোঁ গভমেণ্ট চেক্টৰত পোৱা নাই নহয় এতিয়া লৈকে
তেওঁ কৰিটো আছা
কৰিতো আছোঁ আও বাট গভমেন্ট চেক্টৰত পালে পইচাটো আহি আছে বাত গভমেণ্ট চেক্টৰত পালে মানে বেছি ভাল আৰু তোমাৰ লাইফ টো মানে পোৰা চেটেলমেণ্ট হৈ থাকে আও। সেইবোৰ টেনচন নাই বহুত বেলেগ তুমি এইট পে আহি গ'ল এইট পে লাগি গ'ল চল্লিশ হাজাৰ এইটি থাউজেণ্ড হৈ গ'ল যাৰ বিছ হাজাৰ আছিলে তাৰ চ চল্লিছ হাজাৰ হৈ গ'ল। অহ, অজিকালি ছোৱালীও বিয়া নাপাতে চাকৰি- চাকৰি নাথাকিলে।
হয় নেকি?
সঁচা কথা এইটো, এইটো মানে হেৰি কৰি লোৱা কথা নহয় এইটো সঁচা অসত্য কথা। তুমি- তুমি -তুমি -তুমি হ'লেওঁ যাবা জানো তুমি? তুমি- তুমি হলেওঁ চাকৰি- চাকৰি নথকা এটালে যাবা?
কিয় যাম আক। তেওঁ চাকৰি এটা আছে বুলিয়ে বুঢ়া এটালে নাযাওঁ আও।
অহ, সেইটো গম পাইছো বাট মানে চাকৰিটো মেইন আও।
সেইটোয়ে চাকৰি -চাকৰি চবৰ কাৰণে মেইন ছোৱালীৰ কাৰণেও মেইন ল'ৰা কাৰণেও মেইন।
মেইন খালি এটা কথা এইটো ক্ষেত্ৰতো চাব লাগিব ম মানে অনলি চাকৰিতোৱে নহয় মানে মানুহটো কেৰেক্টাৰটো কেনেকুৱা বা কেৰেক্টাৰটো কেনেকুৱা তোমাক মৰম কেয়াৰ কৰিব নে লাইফত সেইটো চাব লাগিব। এনেই বোলে গপক্কে বোলে চৰকাৰী চাকৰি এটা হেবি চাকৰি এটালে বিয়া পাতি গ'লা পাছত বোলে মাৰ পিট কৰে বোলে তোমাক বোলে অশান্তি দিয়ে বোলে এতিয়া লাইফ আছে লাইফটোত যিমান টকা -পইচা থাকি উঠি তেতিয়া লাভ নাই না।
আৰু যদি ল'ৰাটোৱে মাৰপিট কৰে ছোৱালীজনীও দি দিলেই হ'ল দুই ঘোচা মান। সেইটো আও কাম চেটেল আজিকালি দেখিছা নে নাই তুমি নিউজত দেখিছা নে নাই?
দেখিছোঁ- দেখিছোঁ আজিকালি যে আজিকালি ফ্ৰিজত ভৰাই থৈ কাটি মে
কুকাৰত- কুকাৰত প্ৰেচাৰ কুকাৰত ভৰাই থয় আহ, ফুৰিব ফুৰিব গ'লে হেৰি উম ঢাক্কা মাৰি দিয়ে
ঢাক্কা মাৰি দিয়ে এইটো শ্বিলঙত হৈছিলে।
এইটো যে নতুন কেজে কি আছিলে
এটা হৈছিলে ন' বাহিৰৰ পৰা যে বিয়া পাতি নতুনকে ফুৰিব আহিছিল যে শ্বিলঙত যে। তাছত গিৰিয়েকটোক যে মাৰি পেলালে যে চুপাৰী কিলাৰ লগাই।
উম, চুপাৰী কিলা নহয় সিটো তাইৰ মানে বয় ফ্ৰেণ্ড আছিলে।
উম, বাকী এনে তোমাৰ এনে লাইফৰ লফ ষ্টৰি হৈছে নাই মানে কেতিয়া হয় ভালপাই পাইছা নে কৰোবাক?
এতিয়া সেইবোৰ কথা পাতিব নোৱাৰি কাৰণ মই এতিয়া ঘৰত আছো চত তুমি বেলেগ এটা কথা কোৱা?
অ, সেইটো হয় বাৰু ঠিকে -ঠিকে তোমাৰ ঘৰততে কোন- কোন আছে?
মোৰ ঘৰত আছে মা, পাপা, ভাইটি উম আৰু মই।
এনে -এনে তোমালোকক মানে চোৱা মোৰ মা, দেউতা বা দুজনী ডাঙৰ বা বিয়া হ'ল ডিব্ৰুগড়ত থাকে এতিয়া তাৰপিছত ডিব্ৰুগড়ত থাকে গুলাঘাট লে বিয়া হৈছে মানে ডিব্ৰুগড়ত চাকৰি কৰে তাত থাকে তাছত সৰু বাইদেউ বিয়া হোৱা নাই ঘৰতে আছে।
উম, তুমি ঘৰ নুমলীয়া ল'ৰা।
নুমলীয়া ল'ৰা অ।
অ',
নুমলীয়া শব্দটো অৰ্থ কিনো মানে নুমলীয়া বুলি কৈ যে?
একদম সৰু ঘৰৰ একদম সৰু সদস্য।
সেইটো পুৰণি শব্দ মানে নুমলীয়াটো হয় নাই?
মই নাজানো দেই বাট যিটো জানো সেইটো কৈছো ই তাৰ অথ ৰ্থটো বিচাৰি কি পাম?
মানে অ, কথা এটা কলে মানে অৰ্থটো বিচাৰি নাপালে এনেই কথাটো কৈ কিবা লাভ আছে নাই ন'সেইকাৰণে।
অহ, তুমি বহুত সাহিত্যৰ মানে?
অ, এতিয়া যে তুমি কাৰোবাক ভাল পোৱা সেই ভাল পোৱা সেই ভালপোৱাৰ ভিতৰত যদি মৰমেই নাই বা দুয়টাৰ মাজত তোমাৰ সম্পৰ্কতটো বা গঢ়ি উঠা যিটো মৰম চেনেহ সেইবোৰ নাথাকে যেতিয়া ভাল পোৱা কি এনে ভাল পায়টো লাভ নাই নহয় আ ভালতো আজি কাৰোবাক - আজি কাৰোবাক লগ পালা এদিনীয়া মানুহ এটা সেইজনকো ভাল পাব পাৰে কিন্তু যিটো মানে মনৰ পৰা গঢ়ি উঠা সেইটো এটা এক
বা তুমি বহুত সাহিত্যিক জানা দে প্ৰেমৰ কথা
উম - উম নকবা জানো আৰু অলপ চলপ।
বহুত মানে দীঘলীয়াকে চলিছে নেকি তোমাৰ প্ৰেম?
দীঘলীয়াকে চলিছেও তেনেকে মানে উম, এই অসমীয়াত কয় ন কেলে ভলো কা বাহ বুলি কয় যে।
খাইএ পাইছা মানে তুমি?
অ, তেনেকুৱাতো খাই পাইছো মানে লাইফত।
অ, সেইটো কাৰণে তোমাৰ সাহিত্যিকটো বেছি ওলাইছে। যোনে এই সেইটো নাখায় ন, তেতিয়া সেইটো মানে ইমান গম নাপায়।
গম পায় অ' অ', তোমাৰো তোমো তুমিও খাইছা চাগে লাইফত। সেইটো, সেইটো বাৰু এতিয়া নালাগে কবলৈ বাৰু সেইটো সুধিব নিবিচাৰো, তোমি ঘৰত আছা। বাকী তুমি স তেজ তেজপুৰত ক'ত থাকা?
মই তেজপুৰ থাকো, তেজপুৰ ইউনিভাৰ্চিটিত।
গমপাইছো, ইউভাৰ্চিট হোষ্টেলত থাকা নে ৰোমত থাকা?
ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত হোষ্টেলত থাকো মই।
অ, খানাতো কেনেকোৱা? হোষ্টেলৰ খানাটো মই গম পাওঁ বাৰু, তিন বছৰ থা কিছু কেনেকুৱা গম পাইছো।
তেলৰ খানা জানাই যেতিয়া, থাকি আহিছো যেতিয়া কৈ একো লাভ নাই।
পানী দিয়া মাংস, উপঙি থকা মাংস হে।
নকবা আৰু। পোক পতংগ চব খাই পাইছো।
অ, বাকী তেজপুৰ গলে কেতিয়াবা লগ পাম নে কি কোৱা।
অ, জানো।
জানো, কোনো লগ কৰিব তোমালোকে আৰু মানে
আমি ডাঙৰ-ডাঙৰ মানুহ, তুমি সৰু-সৰু মানুহ, তুমি, তুমি চাকৰি কৰা বা তুমি আমি সৰু-সৰু মানুহ।
সেইটোয়ে, তাতে ছোৱালীজনী দেখিবলৈও ধুনীয়া, তাতে ছোৱালীজনী দেখি
অ, জানো মই আইনাখনত চোৱ নাই আজিলৈকে।
উম, ৰঙা, বগা, গুলপীয়া, জুবিন গাৰ্গে কৈ থৈ গৈছেচোন, এই
মই ৰঙা বগা গোলপীয়া নহয়, মই মাগুৰ বুৰণীয়া।
উম, হয় নেকি?
অ'।
সেইটো গায়, জুবিন গাৰ্গে এটা গান গাই থই গৈছিলে ন কেলে।
কি বাৰু মই ইমান নাজানো বাৰু।
দুচকু কাজলেৰে ভৰা, এইটো গাঠ দিছিলে ন এই তোমাৰ মানে চ-চকু মানে তেনেকা মানে, বুজি পালা।
অ, তুমি খুব জুম কৰি চাইছা নেকি মোৰ ফটোবোৰত?
চাও আৰু হাঁহিটো ধুনীয়াকৈ।
অ'।
হাঁ হাঁহিটো বৰ ধুনীয়া মাৰা যে, সেকাৰণে ভাল লাগে আৰু।
উম, কোনটো এংগলৰ পৰা তুমি দেখিলা, তুমি জানিবা আৰু। এ তোমাৰ ভাওনা ষ্টাৰ্ট হৈছেন নাই?
ভাওনাৰ চোৱা, ভাওনা এতিয়া মানে আজিকালি মানে আগৰ দিন আগৰ নিচিনা ভাওনা হৈ থকা নাই, আজিকালি কমপি খন নিচিনা হৈ গল, চব ভাওনা বোৰ। চ' দেৰিকে দচটা এঘাৰটাত ষ্টাৰ্ট হয়, সোনকালে তিনিটা দুটাত এদাই হৈ যায়। আগতে ভাওনাবোৰ কেনেকুৱা আছিলে, সোনকালে একদম আঠটা বজাতে ষ্টাৰ্ট হৈ যাব, এডম ৰাতিপুৱাই যায়।
জানো মই আগৰ দিনৰ মানুহ নহয় যে, তহ মই ইমান মানে গম নাপাও মানে।
তুমি জেণ্জি মানুহ, বা মইয়ো জেণ্জি মানুহে ন।
অ, তুমি বহুত আগৰ দিনৰ কৈ আছা যে, আগৰ দিনৰ, তাৰ কাৰণে মই ভাবিছো তুমি বহুত আগৰ দিনৰ নেকি।
ডিফাৰেঞ্চ, মানে ডিফাৰেঞ্চটো কৈছোঁ মই আগৰ অল্ড আৰু নিউ মানে, দিফেৰেন। সেইটো বাদ দিয়া তুমি দেউৰী ভাষা জানা নে নাজানা?
নাজানো নহয়।
উম সেইটো আৰু মিছা কথা নক'বা যে আৰু নাজানো বুলি।
অ তুমি জানা নেকি?
মই ভাত খালো এইটো কি বুলি কয়?
মই ভাত খালো বুলিয়ে কয়।
দেউৰী ভাষা বেলেগকে নাথাকে নেকি?
থাকিবও পাৰে নাজানো দেই।
তুমি গম নোপোৱা মানে, তুমি গম নোপোৱা মানে, অ।
চব দেউৰী দেউৰী ভাষা নাজানেটো।
দেউৰী ভাষা জানে কিছুমানে কয় ন দেউৰী ভাষা কিছুমানে বহুতে কয় তোমাৰ।
অ কিছুমানে কয় কিন্তু চবেই নাজানে। মিচিং ভাষা মিচিংবোৰে চব জানে।
অকমিদন অকমিদন আপিন দত বনে আইকা বনে।
অ তুমি চব জানা। মিচ তুমি মিচিং নেকি?
মই মিচিং নহয় বাট মই গহপুৰ বুলি জেগাডোখৰ আছে যে গহপুৰত মই তে তিনি বছৰ থাকি আহিছো ন, ছ গম পাওঁ মানে।
অ, কিয়?
মানে গম পাওঁ আৰু মানে তাত মিচিং মানুহ ধেই আছে।
নহ তুমি গহপ গহপুৰত আছা বুলি ক'লা যে।
অ তাত পঢ়িছিলো আক' মই।
অ কি পঢ়িছিলা তুমি গহপুৰত?
মই তাত ডিগ্ৰী কমপ্লিট কৰিছিলো।
কোন কলেজত?
মই ছয়দুৱাৰ কলেজত। ছয়দোৱাৰ চিনি পোৱা নাই ছয়দোৱা কলেজ?
অ পাওঁ।
উম তাত পঢ়িছিলো মই আগতে।
তোমাৰ ঘৰ ক'ত?
মোৰ ঘৰ গোলাঘাট, কিন্তু মানে মোৰ আগতে উম ডাঙৰ বা পুলিচত কৰে ন এছ আই। চ' তোমালোকৰ এই নাৰায়ণপুৰ অ নাৰায়ণপুৰ থানা যে
উম।
তাত অ চি আছিলে মানে। ত তাত থাকোতে মানে মই সেইকাৰণে ঘৰৰ মানুহে ক'লে যা তাতে পঢ়গে‌ সেইবুলি। তাৰপিছত মই এইফালে পঢ়িলো। তাৰ পিছত বা সেইফালৰ পৰা ট্ৰেঞ্চপাৰ হৈ গ'ল। ট্ৰেঞ্চফাৰ হৈ পিনি গোলঘাটলে গুচি আহিলে। মই তাত থাকি গ'লো। মই সেইকাৰণে ডিগ্ৰীটো একেবাৰে কমপ্লিট কৰি পিনি গুচি আহিলো।
অ তুমি হেৰি কি বুলি কয় তুমি গহপুৰত পঢ়ি থাকে যে মাধৱদেৱ ইউনিভাৰ্চিটি খনো আ ছিলে তাতো পঢ়িব পাৰিলা হয় তুমি।
মাধৱদেৱ ইউনিভাৰ্চিটি খন মই তেতিয়ালৈকে গম পোৱা নাছিলো নহয় যে মাধৱদেৱ ইউনিভাৰ্চিটি খন আছে বুলি।
তুমিতো নাৰায়ণপুৰৰ পৰা ছয়দোৱালে দূৰ হয়।
অ দূৰ হয় আৰু শুনা এইখন তোমালোকৰ নাৰায়ণপুৰৰ যে মাধৱদেৱ ইউনিভাৰ্চিটি খনৰ পাৰ হৈ এটা ৰাচ তা সোমাই গৈছে নে? মানে মাধৱদেৱ ইউনিভাৰ্চিটি কেম্পাছটো পাৰ হৈ এটা ৰাস্তা সোমাইছে সেইফালে দেউৰী মানুহ আছে যে। সেইফালে মই এবাৰ তোমাৰ দেউৰী দেউৰী মানুহ এঘৰত ভাত খাব গৈছিলো। কি ধুনীয়াকে তোমাৰ গাহৰি বনাইছে এইটো কি তোমাৰ কচু যে কচু ডাল কচুৰ লগত গাহৰি বনাইছে। তাৰপিছত তোমাৰ আৰু এটা আৰু কিবা-কিবি বনাইছিলে। একদম মানে গাহৰি আইটেম ধেৰ। কি টেষ্টি বনাই তোমালোকৰ দেউৰী মানুহ বিলাকে।